আহ কি কৰি আছা?
এ মায়ে বনোৱা পিঠা খাই আছিলো ৰবা তুমি
পিঠা খাই আছ নেকি এই ময়ো এনেই বহি কিনে চাহ তাহ খালো পিঠা লাাৰু দি সেই
পিঠা লাৰ়ু মানে বিহু বিহু লাগিছে ন এতিয়া তে পিঠা লাৰ়ু খোৱা আৰম্ভ হৈ গ'ল চবতে
তাকে সটো বিহুৰ আগতে এইবিলাক প্ৰস্তুতি কৰা হয় আৰু, অসমৰ যিটো এটা জাতীয় এটা উৎসৱ হয় আৰু, এইটো পিঠাল আৰু যিটো জাতীয় উৎসৱৰ এইটো আমাৰ প্ৰধান খাদ্য পিঠা লাাৰ়ু ত এইটো নাথাকিলে হ'ব জানো আৰু পকোৱা চোন তুমি
হয় দিয়া আৰু বাৰু অসমীয়া সংস্কৃতিো বিহু তিনিটা জানাই
জানো দিয়া তুমি ইটো তুমিও জানা চাগে
জানো জানো, ধৰা ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু তিনিটা ন ত তোমাৰ ধৰা এই তিনিটা বিহুৰ ভিতৰত কোনটো বিহু তুমি চবতছে বেছি ভাল পোৱা সকলোতকে বেছি
মই ক'বলৈ গ'লেতো সকলো বিহু ভাল লাগে কিন্তু সকলোতকৈ ভাল পাওঁ মই দুটা বিহু তোমাৰ ধৰি লোৱা যিটো মাঘ বিহু আৰু তোমাৰ এইটো বহাগ বিহু এই দুটা বিহু মোৰ আটাইতকৈ বেছি ভাল লাগে আৰু কবলে গলে, তোমাৰ কোনটো ভাল লাগে?
মোৰতো তোমাৰ মাঘ বিহু মানে ভোগালী বিহুতটো আৰু সেইটো বেছিকে ভাল পাওঁ আৰু মই
হয় নেকি পিছে তুমি ভগালী বিহুতটো কিয় ভাল পোৱা ক'ব পাৰিবা নেকি অলপ?
ভোগালী বিহু নামতে দেখোন লুকাই আছে ভোক মানে আমি ভোক কৰোঁ আৰু বস্তুবোৰ ধৰা বিভিন্ন ধৰণৰ খাদ্য লাৰু পিঠা আৰু ধৰা আমি যে উম কি কয় বিহুৰ আগদিনা যি উৰুকা পালন কৰো ন ত সেইদিনাখনতো সকলোৱে মিলি ভোজ ভাত খাও বেলেগৰ ঘৰৰ পৰা ধৰা এইবিলাক খৰি হওক বাহ হওঁক জেলেঙা হওক এইবোৰ চুৰ কৰি আ নিজে জুই জ্বলাও সকলোৱে ফূুৰ্তি কৰো একেলগে ধৰা এই জুই জলাৰ প্ৰথাটো আৰু বেলেগৰ ঘৰৰ পৰা চুৰ কৰি আনা সেইটোতো উচিত নহয় বাৰু, কাৰণ তেওঁলোকেও বহুত কষ্টৰে সেইবিলাক হয়তো গোটাইছে ঘৰত কিন্তু যিহেতু পৰম্পৰা বুলি ক'ব পৰা আৰু অসমীয়া সমাজত সেইটো আৰু বহুতে বেয়াও নাপাই দিয়াচোন কাৰণ সেইটো জানে পৰম্পৰা বুলি কিনো বেয়া পাব আৰু তোমাৰ ধৰা ভোগালী বিহুত পিছদিনা ৰাতিপুৱাই উঠা তোমাৰ চাৰি পাঁচ বজাতে উঠা উঠি অ যিবিলাক তামোল গছ থাকে বা বাৰীৰ পিছ লে গছবোৰ থাকে গাঁও অঞ্চলত আৰু সেইবোৰক কোবোৱা, জোৰ জোৰছে তাৰপিছত পিছদিনা তুমি সাত মানে সিদিনাখনেই আকৌ পুখুৰীত যাই গা চা ধুই আহি মেজি জ্বলাব যোৱা তাতে গোটেই গাঁৱত অঞ্চলৰ মানুহ আহি মেজিত মানে মেজিত শেষ লোৱা তাৰ পিছত ধৰি লোৱা তাতে চাহ খাওঁ আমি বঢ়িয়াকে পিঠা পনা বিভিন্ন ঘৰৰ বিভিন্ন পিঠা লাৰু এই সেইবিলাক কাৰণতে মই ভাল পাওঁ আৰু মাঘ বিহুত মানে ভোগালী বিহুটো তুমি?
সেইবিলাক কাৰণ দিয়া মাঘ বিহুৰ কবলৈ গ'লে এই যিটো অ যিটো আমাৰ আগৰে অতীতৰ পৰম্পৰা অতীতৰ পৰা চলি অহা পৰম্পৰা যিটো মাঘ বিহুত আহ যিটো মেজি মেজি জ্বলোৱা কলে তুমি মেজি জ্বলোৱা কিছুমান ঠাইত ধৰিলে তোমাৰ এই যিটো ধানৰ পিছত যি অ অ য অৱশিষ্ট ৰৈ যায় নাৰ সেই নাৰৰ পৰাই বহুতে মেজি বনাই কিছুমানে ধৰি লওক নাৰ নাথাকিলে ধৰি ল ঘৰৰে যিবিলাক খেল আছে সেই খে খেৰেদি বনায় আৰু ক'ৰবাত ক'ৰবাত তোমাৰ যিবিলাক খৰি দিয়ে জানা নহয় খৰিদি যে ভেলা মানে ভেলাভূজি বনাই যে কৰি জ্বলাই দিয়ে জান নহয়?
অ' অ' সেইটো উজনি অসমত দেখা যায় না গম
অ' তোজ উজনি অসমতে বেছি দেখা যায় এই য'ত তোমাৰ এই বিহুৰ আৰম্ভ হৈছিল কৰিছিল এই য'ত তোমাৰ আহোম আহোমৰ পৰা আৰম্ভ হৈছিল এই বিহুটো হয়নে
হয় হয়।
ত' সেনেকেই আৰু আৰু তোমাৰ অহ তোমাৰ কবলৈ গলে উজনি অসমৰ তোমাৰ অহ মাঘ বিহুতো বহুতেই আৰু দেখিবলৈ শুৱনি আৰু তোমাৰ এই যিটো ম যুঁজ হয় মল্ল যুঁজ বুলি কোৱা হয় যে, চাইছাানে তুমি কেতিয়াবা মল্লযুঁজ?
মই এবাৰ গৈছিলো। তোমাৰ শিৱসাগৰত গৈছিলো শিৱসাগৰত যা যাওঁতে চাইছিলো। আৰু তাতে এতিয়াতো তোমাৰ ধৰা ম'হ যুঁজ এইবিলাকতো বন্ধই হৈছে। দিয়াচোন
অ' এতিয়া আৰু বন্ধ কৰিছে কিন্তু সেই যিটো ম'হ যুঁজৰ যিটো তোমাৰ যুঁজ নহয়। সেই যুঁজটো অলপ বেলেগে মানে মে উৎসাহ মানে উৎসাহ যিটো মানে ফূুৰ্তি নহয় বেলেগে এইটো কঢ়িয়াই আনে সেই ম'হ যুজটয়ে আৰু তোমাৰ আহ ক'বলৈ গলে আহ মাঘ বিহুতটো সেনেকে সেইকাৰণে বহুত শুৱনি আৰু
অ' বাৰু মাঘ বিহুতে টোতো ৰঙালী বিহুটো মানে বহাগ বিহুটো পালন কৰোঁ‌ ন তুমি বহাগ বিহুটো ভাল পোৱা নে নোপোৱা পিছে?
অ' ব'হাগ বিহুতটো মোৰ একদম মানে মানে বহুত প্ৰিয় আৰু ব'হাগ বিহুটো।
বিশেষ কিবা ভাল পোৱাৰ কাৰণ যেনেকে তুমি মই যেনেকে ভোগালী বিহুৰ কাৰণটো ক'লো সেনেকুৱা কিবা কাৰণ আছে নেকি তোমাৰো?
বিশেষ ভাল পোৱাৰ কাৰণ ক'বলৈ গ'লে সেয়ে বিহু এই যিটো আমি বিহু হুঁচৰি হুঁচৰি বুলি কওঁ যে এইটো আমি ঘৰে ঘৰে হওঁ‌ক হুঁচৰি মাৰিবলৈ যাওঁ। নতুবা এইবিলাক ফাংচনবিলাক যে আমি মঞ্চত বিহু দলবিলাক হুঁচৰি মাৰে। এই যিটো হুঁচৰি এই হুঁচৰিটো মোৰ আটাইতকৈ বেছি। বেছি ভাল লাগে এই বহাগ বিহুৰ সময়ত। এই বহাগ বিহুটো মানে আৰম্ভ হয় এই বহাগ বহাগ মাহত ন হাইলেই মানে যিবিলাক তোমাৰ এই গছৰ যিবিলাক ক পাত ওলাই ন কুহুমীয়া বা তোমাৰ একদম ধুনীয়া ধুনীয়া সেউজীয়া কোমল কোমল পাত সেই পাতবোৰ দেখিলেই তোমাৰ আনন্দ নালাগে জানো লাগে ন?
লাগে লাগে কিয় নালাগিব আৰু
এই সেইকাৰণেই মোৰ এই বহাগ বিহুটো বহুত ভাল লাগে আৰু তোমাৰ ব'হাগ বিহুটোত আমাৰ তোমাৰ জীৱ জন্তুকো আমি গুৰুত্ব দিওঁ ধৰি লওঁ‌ তোমাৰ এই গৰু বিহু আমি ব'হাগ বিহুৰত প্ৰথম দিনাখন কি গৰু বিহু হয়নে নহয়?
হয় হয়
ত আমি গৰু বিহুত কি কৰো গৰু বিহুত আমি গৰু মানে বহুত আজাৰ নিজৰ আহ নিজৰ মানে নিজৰ আৰু নিজৰে মানুহে ৰূপে আৰু তেওঁলোকক মানে সন্মান কৰোঁ আৰু তেওঁলোকক আমি পুৱা উঠি গা ধুৱাই দিওঁ তেওঁলোকক আমি যিটো আহ পাত আছে ত' আমি তেওঁলোকক লাও বেঙেনা খুৱাই দিওঁ। সেনেকুৱা আগলিৰ পাতেৰে তেওঁলোক আমি কোবাই কোবাই কওঁ যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এনেকুৱা এনেকুৱা কওঁ যে ত এইবিলাক আৰু মানে এইবিলাক সংস্কৃতি দেখিলে কিবা এটা বিশেষ ভালে লাগি যায় আৰু যেতিয়া তোমাৰ ধৰি লোৱা মই সৰু আছিলো আৰু তেতিয়া ককাৰ লগত আহ ককাৰ লগত গৰু নদীলৈ লৈ গৈছিলো তাতে বহুত মানুহ এনেকুৱা মানে একত্ৰিত হৈছিলে আৰু তাতে নিজৰ নিজৰ গৰুটোক আনি ধুৱাইছিল। ধোৱাই ধোৱাই কিনে মানে এটা বিশেষ আৰুানে উলাহ মালাহৰ মানে পৰিৱেশ সৃষ্টি হৈছিল আৰু ক'বলৈ গ'লে।
বাকী আমি ৰঙালী বিহুটোতো সাত দিন পালন কৰোঁ‌ তুমি জানাই
অ'
সেই সাত দিন যে পালন কৰো কি কি ভাল বিহু হিচাপে আমি পালন কৰো তুমি জানানে সেইটো
ত' প্ৰথমতে আমাৰ তোমাৰ ধৰি লোৱা আমি প্ৰথমতে আমি ক'লোৱৱেই তোমাৰ গৰু বিহু য'ত তোমাৰ গৰু বিহুতো জানাই তুমি কি কি ক'লোঁ মই এই গৰু বিহুত আমি গৰুটো সন্মান কৰোঁ আৰু তোমাক এটা কথা পাহৰি গলো যে অ' তোমাৰ এই যিটো ই গৰু আছে ন সেই গৰুটো আমি যেতিয়া গধূলি গধূলি টাইমত তেওঁলোকক আহ এটা এডাল নতুন পঘাৰে আমি তেওঁলোকক মে নতুন পঘাৰ মানে উপহাৰ হিচাপে দি আৰু আহ আৰু তোমাৰ তেওঁলোকৰ কাৰণে এটা থোপা জ্বলাই দিওঁ ধূনা জ্বলাই দি এনেকুৱা আৰু আৰু তোমাৰ দ্বিতীয় দিনৰ বিহুটো হ'ল তোমাৰ সেই মানুহ বিহু মানুহ বিহুত আমি কি আৰু মানুহ বিহুত আমি বিহান দিওঁ মানে এজনে আনজনক বিহান দিওঁ নতুন কাপোৰ দিওঁ সেইবিলাক আৰু তাৰপিছত তোমাৰ সেৱা কৰোঁ ডাঙৰে সৰু সৰুৱে ডাঙৰক তোমাৰ সেৱা কৰে মানে আৰু ডাঙৰে সৰুক তোমাক আশীৰ্বাদ দিয়ে মানুহ বিহুত আৰু সেই মানুহ বিহুৰ দিনাৰ পৰাই বহুতো ল'ৰা ছোৱালী আহে বিহু গাবলৈ সৰু সৰু ল'ৰা ছোৱালী ঘৰ লৈ বিহু গাবলৈ আহে তেওঁলোকক হুঁচৰি মাৰে হুঁচৰি মাৰে আৰু আৰু আমি তেওঁলোকৰ মানে হুঁচৰি চাই পেলাই ভাল লাগে আৰু তোমাৰ আছে গোঁখাই বিহু আছে এটা য'ত আমি নামঘৰত তোমাৰ সকলোৱে বহি শাস্ত্ৰপাাত কৰে তোমাৰ ধৰি লোৱা আৰু কুটুম বিহু আছে মেলা বিহু আছে চেনেহী বিহু আছে আৰু চেৰা বিহু এনেকুৱা সাতটা ধৰণৰ বিহু আছে আৰু এটা বিশেষ কথা জানা নহয় সাত বিহুৰ সাতটা বিহুৰ
হাতৰ দিনা সাত বিহুৰ দিনা ন সাত বিহুৰ দিনা সাতটা বেলেগ বেলেগ শ শাকেৰে আমি আঞ্জা খাব লাগে
হয় নেকি অ সেইটোত তো আমাৰ আমও খাও দিয়াচোন হয় নেকি কি আৰু কি সহঁতে আমিও আমিও খাওঁ একেলগে বা আৰু বিহুত ধৰা
হাত
সেইটোতো সেইটোতো ঠিক ঠিক ৰঙালী বিহুৰ কথা ক'লো ঠিক ঠিকে আছে কিন্তু কৃষকৰ যাৰ বাবে যিটো কঠিন পৰিস্থিতি আৰু সকলোতকে যিটো আমি কঙালী বিহু বুলি কওঁ সেইটো কথাও পাহৰি নাযাব কাৰণ ৰঙালী আৰু ভোগালী বিহু যেনেকে আমি পালন কৰোঁ সেনেকে হয়তো পালন নকব পাৰো কঙালী বিহুতটো কিন্তু আটাইতকৈ বেছি গুৰুত্ব সেই কঙালী বিহুটোৰে
ঠিকেই কৈছে দিয়া কঙালী বিহুত আৰু ইমান এটা উদযাপন সা উদযাপনেৰে পালন কৰা নহয় কিন্তু সেইটোোৱে সেইটোৰ দ্বাৰাতটো আমি বাকী দুটা বিহু উদযাপন কৰিব পাৰো ন তোমাৰ এই কঙালী বিহু যোৱাৰ পিছতে যিটো আমাৰ ধানৰ যিটো আমাৰ উৎপাদন উৎপাদনটো কাটি তাৰ ধানৰ পৰা চাউল ওলাই তাৰ পিছতে আমি মাঘ বিহুত সেই চাউল নতুন চাউৰে ভাত খাওঁ ন
হয় দিয়া আৰু পথাৰত চাকি জ্বলোৱা হয় এইবোৰ যে নিয়ম আছে সেইবোৰ নিয়মবোৰ বৰ চকুত লাগে দেই মানে এইবোৰ পাহৰিব নালাগে কিন্তু আমি হিচাপত
তাকেইটো সেই তুলসীৰ তলত চাকি দিয়া হওঁক বা তুমি পথাৰত যাই কিনে চাকি দিয়া পথাৰত ধান এগচি আনি কিনে আমি যিটো আমাৰ ভঁৰাল ঘৰ আছে তাতে থৈ দিয়া সেইটো এটা আমাৰ আগৰৰে পৰম্পৰা আৰু ক'বলৈ গ'লে এই পৰম্পৰাটো যাতে আমিও আৰু বৰ্তাই ৰাখি শিকিব পাৰোঁ আৰু ক'বলৈ হয়নে নাই আমিও এই পৰম্পৰাটো যাতে আগ আগলৈ লৈ যাব পাৰোঁ নতুন প্ৰজন্মক দেখাই দিব পাৰোঁ তুমি কি ভাবা
হয় দিয়া অসমীয়া সংস্কৃতি আৰু তাতে বিহুৰ কথা নাহিব সেনেকুৱা হ'ব পাৰেনে বাৰু বিহুৰ কথাটো ক'লে শেষ নহয় দিয়াচোন কিন্তু আমি সময়ৰ সময়ৰো কথা ভাবিব লাগিব ন আজিকালি আৰু অলপ মোৰো এতিয়া অলপমান কাম আছে ত' পিছলে আৰু কথা পাতিম দে এনেকে নে কি?
হ'ব দিয়া বিহুৰ কথা ক'লে আৰু কেতিয়াবা শেষ হ'ব জানো এঘন্টা এক ঘণ্টাাই ধ কথা পাতিব লাগিব আৰু বিহুৰ কিন্তু সময়তো আমাৰ বেলেগ কামতো আছে ন সেইবিলাকো কৰিব লাগিব আজিৰ কাৰণে ৰাখিছোঁ দিয়া হ'ব দিয়া
অঁ হ'ব দিয়া